হেল্ল', অ' কি কৰিছ?
এইয়া আছোঁ এনেই, তুমি?
ময়ো আছোঁ। এই কালি যাবি নে নাই হেৰিত, ফিল্ডত?
অ', কাইলৈ যাম, কাইলৈ যাম।
উম্, কালি ক্লাছ মিচ নকৰিবি। মানে কি আমাৰ- কাৰাটে টিচাৰজন বহুত ষ্ট্ৰিক্ট হয়।
অ'।
মাইনা যে মাইনা!
অ', অ', অ'।
সিহে।
সিহে নেকি?
ব্লেক, ব্লেক বিলাৰ নে কি, সি?
হে,
সি ঘৰতে ঘৰতে, মানে, প্ৰেক্টিছ কৰি থাকে পূৰা। সি উঠে তিনিটামানত বোলে ৰাতিপুৱা।
কি কোৱা?
অ', আমি যোনটো টাইমত আগতে শুইছিলোঁ, ধৰ দুটা-তিনিটা, সেই সিমান টাইমত সিহেনো প্ৰেক্টিচ কৰে।
উম, ঠিকে হয়।
কিমান বোলে, অ', কিমান বোলে সি ৰাতিপুৱা সি তিনটাৰ পৰা প্ৰায় পাঁচট মানলৈকে মানে মানুহ উঠা টাইমলৈকে
উম্।
সি প্ৰায় বোলে বাৰডালমান তোৰ কলগছ ভাঙি পেলায়।
এএএ,
উম ঘুচিয়াই, গোৰিয়াই একে লাষ্টতে একো নহ'লেত দাঁতেদি দি কামুৰি।
মানে পুৰা প্ৰেক্টিছ কৰে মানে।
পুৰা মানে কি হয়, সি প্ৰথম ধৰ হাত আৰু ভৰি দি চায়। যদি নোৱাৰে ধৰ লাষ্টত দাঁতে দিয়ে কামোৰে আৰু একফালৰ পৰা।
ঠিকেই কৰে বাৰু দেই মানে এতিয়া তাকে এতিয়া তুমি কিই পালা নহয় এতিয়া সি ভালকে হেৰি কৰে বুলি, কাইলৈ মানে সোনকালে উঠিব লাগিব।
সোনকালে উঠিব লাগিব আৰু বহুত ষ্ট্ৰিক্টটো মানুহটো।
ভয়ে লাগিছে ৰখা এতিয়া যাবলৈ
পাঁচ মিনিট নে কিমান দেৰিকৈ গৈছিলোঁ।
কেনেকুৱা ৰোল মৰাইছে গোটেই ফিল্ডত।
কি কোৱা।
অহহ আৰু মুখত ব্লেড এখন লৈ থাকে আৰু ভয় লাগে ধৰ।
অ'
একদম তোৰ চাউথৰ ষ্টাইল আৰু গম পাইছ নে, ডিঞ্জাৰ মানুহ এনেই বাৰো ভয় খোৱাবলৈও লৈ থাকে একো নকৰে।
উম উম উম সেইটো বাৰু ঠিকে আছে বাৰু ভয় খুৱাব কাৰণে যদি কৰে। তেনেহ'লে ইমান প্ৰব্লেম নাই।
উম্। তোৰ মানে কেনেকুৱা তোৰ কিমান কাপোৰ ফালিছে সি। কিক মাৰি দিয়ে পেন চেন ফালি যায়।
ধেইৎ চালা।
মই কৈছো নহয় বিৰাট তাক মানটো। সোনকাল উঠিবি আৰু হৰকো লৈ আহিবি।
অ' অ' অ' হৰক লৈ আহিব তাকে
দেৰি হ'লে যে হৰক যে কিক দিলে
উম্
ক'ত পৰিব ঠিক নাই মানুহ।
লৈ যাম নেকি পাৰিলে বাৰু মানে সিও অকণ প্ৰেক্টিচ কৰো কৰো বুলিকৈ আছে।
কাণুক লৈ যাব পাৰ কিন্তু কাণু তাৰ আগত একোৱেই নহ'ব মাইনাৰ আগত।
হে।
কানু যদিও আগতে প্ৰেক্টিছ কৰা ল'ৰা ধৰ বা শিকা ল'ৰা কিন্তু মাইনাৰ লগত নোৱাৰিবতো। সি মানে কানৈ কি হ'ল কানৈ শিকিছিলে তাৰপিছত এৰি দিলে। এতিয়া তাৰ প্ৰেক্টিচ নাই, মাইনে যে সদায় প্ৰেক্টিছ কৰি আছে। গম পাইছেনে কেছটো?
উম।
সেইকাৰণে খালি তেনে উঠিবি সোনকালে ৰাতিপুৱা। মানে দেৰি হলে সি বেয়া পায় মানুহটোৱে দেই।
ঠিক আছে খালি মই সোনকালকে উঠিবাৰু মই। তুমি মোক এ উঠিলে ফোন এটা মাৰি দিবাচোন বাৰু হে।
মাৰিম মাৰিম দে। এদিন হৰক যিডাল ধমকি দিছিলে পেনে চেনে মুতি পেলালে।
হেহে য়ে বাকী ভাত পানী খালা?
ভাত পানী খালোঁগৈ, ভাত পানী মানে ৰুটি খালোঁ আজি।
অ।
আজি ভাত খোৱা নাই, তই কি খালি?
মই তোমাৰ এই এ আলু পিটিকা দালি ভাত।
অ গম পাইছো, তহঁতৰ কাইলৈ দহ হেৰি ন দহা ন।
হা হা?
কাইলৈ দহা পৰিছে তহতৰ?
অ কাইলৈ দহা, কাইলৈ চুলি তুলি কাটিব লাগিব।
উম পৰহিলৈ হেৰি হ'ব তহঁতৰ মাছ ভাত চোৱা।
অ কাই পৰহিলৈ, উম পৰহিলৈ এ মানে ঘৰৰ মানুহখিনি চব পিছ পিছদিনা হ'ব আৰু
উম গম পাইছো গম পাইছো। ঠিকে আছে দে বহুত দিনৰ মানে হেৰিটো পোৱা গৈ ছে আৰু ন দিনবিলাক, কষ্টৰ দিনবিলাক।
গৈছে কষ্ট দিন বিলাক গৈছে। তাতে এতিয়া কাইলে আকৌ সি যদি এতিয়া হেই কি কবা আৰু
ৰা
নকবা আৰু এই এতিয়া ধৰি ল এতিয়া তাতে মই তাকে ভাবি আছো মানে কেনেকে যাওঁ এইকেইদিনটো খোৱা বোৱাবিলাক ইমান ভাল নহয় তাতে আকৌ কাইলৈ আকৌ মাইনাই মাতিছে। চাৰিটাতে মাতিছে, তিনটাতে উঠিব দিছে যাব লাগিব নহ'লে তাত।
মানে কি জান তই মোৰ মতে যে বুট আৰু মগু ভিজাই থৈ দিবি ৰাতিপুৱা তাকে খাই যাবি।
অ সেইটোৱে কৰি যাব লাগিব।
নহ'লে আকৌ দেহত শক্তি নাথাকিব দেখোন একেবাৰে। কেছটো গম পাইছ নে? আমাক মাতিছে চাৰিটা বজাত সি তিনটাতে গৈ থাকিব চাগে।
হু হু
টেনচন লগাই।
কি সি চিনচিয়াৰটো মানুহটো অকমান।
চিনচিয়াৰ মানে সি পাগলা ল'ৰা।
পাগলা একদম।
উম একদম মানে অহুবলীয়া ল'ৰা ই কৰিম বুলিলেই কৰে মাৰিম বুলিলেই মাৰে ধৰ গম পাইছা নে কেছটো
উম
সি ভয় নকৰে সেইদিনা বাৰিষাত বোলে কিমান ডাঙৰ কাজিয়া সি অকলে হেৰি কৰি আহিছে আকৌ গোটেই মানুহক বুজাই মেলি আহিছে
তাকে সেইদিনাখন সেইদিনাখন আমাৰ ঘৰৰ ফালে সি আহিছিলে তাক বোলে কিবা ল'ৰা দুটা মানে বোলে বাৰী দুডাল লৈ পেলাই বোলে কিবা দম দিলে শুনিলো সি
সি হেনো একো কৰা নাই খালী মানে ইহঁতে ভাবিছিল বেগত কিবা আছে একো নাই হাতেদি মাত্ৰ এটা পাঞ্চ দেখাইছে ল'ৰা কঁপি কঁপি দৌৰিছে ঘৰলৈকে
নে একো নকলে আৰু মানে কৈছে দাদা বেয়া না বেয়া চেয়া নাপাব আৰু বেয়া চেয়া নাপাব মোক তাকে সি কৈছে
কৰাটেৰে কিবা এটা কিবা ভাষাত কিবা থাকে নহয় এইবিলাক কিবা এটা কৈ দিলে তাতেই পোৱালি থৰথৰকৈ কঁপিছে যে দাদা ক্ষমা কৰি দিব হেন তেন এনেকে কৈছে আৰু সি আহি মানে মোক কৈ আছে কথাখিনি মই বোলো হয় দিয়া তোমাৰে দিন আৰু
তাকে এতিয়া তালে ভয়ে লাগে অকণমান হেৰু চেৰি কৰিবলৈ
ভয় লাগে মানে আমি যিমান যিটো তাৰ ওচৰতে থাকিব লাগিব গম পাইছ নে নাই তাৰ লগত থকা মানেও আমাৰ এটা সেফটি ফিল হৈ থাকে তো। উম, কেতিয়াবা ধৰ গ'লে ক'বালৈ লৈ গ'লে, তাক মানে আমাৰ টেনচন নাই আৰু।
সেইটো হৈ, দেই।
কোনে চম্ভালিব পাৰিব, বহুকেইটা মানুহ।
তাকেই এই ফাংচনে, চচনে বুছ নে, কৰবাত জেং, চেং হৈ গ'লে তাক লগাব, লাগিব।
অ', অ', মই কৈছোঁ নহয়। মানে ইয়াক মনত ৰাখিব মানুহে।
উম, উম।
যে ইয়াৰ লগত কেতিয়াও মানে এইবিলাক কৰিব নাপায়। যুদ্ধ, বিগ্ৰহ আৰু এনেই ল'ৰাটো কিন্তু একদম কাম দেই একদম বিৰাট ধুনীয়া লৰা হয়নে খং কঠালৈকে কিন্তু তাৰ ল'ৰাটো বিৰাট ভাল। অকন মানে শিশুসুলভ মন এটা আছে আৰু।
আচলতে মানে, সেইটো আকৌ কোনোবা সময়তহে উঠে, উম।
অ, মানে তোৰ হেৰি আৰু অলপমান অভিমান কৰে কোনোবা সময়ত।
কোনোবা সময়ত।
অভিমান কৰিলে আকৌ ল'ৰাটো ভাল লাগে।
সেইটোয়েইটো।
ন
অভিমান কৰিলে ভ, লাগে। কিন্তু কোনোবা সময়ত খং দিলে ভয় অকন লাগে।
খং উঠিলে নি কি ক'বি আৰু এতিয়া আমাৰ যিমান যদিও মাষ্টৰ হয়, ধ, এ, কাটুব, কাটুব বুলি ক'লেও হয়। কিন্তু কিনো ক'ম আৰু এতিয়া।
উম, সেইটোৱে, সেইটোৱে কি কোৱা? সেইটো, হয়।
বাকী, এতিয়া কি, সুবিনে কি?
বাকী, তোমাৰ অকমান দেৰিলৈকে থাকিম।
উম, মই বাৰু এবাৰ এই হৰৰ লগতো কনচাল্টটো কৰি ল'ম তাৰপিছত হয়তো ফোন মাৰিব পাৰো দেই আকৌ। গম পাইছনে?
উম, শুনিছানে?
হেল্ল'? উম শুনি আছোঁ ক? অ, শুনি আছো।
অ তাকে মানে মাৰিব পাৰো নহয়, মাৰিমেই আৰু ন।
অ মানে হৰৰ লগত মই কনচাল্টটো কৰিলোঁ একবাৰ। তাৰপিছত তোক আকৌ মই জনাব লাগিব নহয় কথাটো? কি হৈছে কি নাই? এ সি সি কিবা পঢ়ি আছে আজিকালি গম পাওঁ কিয় মোবাইলটো এখন পঢ়ি থাকে বেল বেলাই থাকে।
সি নেকি হয়।
অহ, ঘৰ হয়।
উম।
কিবা দেখোন মোবাইলডাল মুখৰ আগত লৈ ল'ব, কিবা - কিবি কৰি থাকে দেখোন। নাজানো আৰু কি কৰি থাকে? একো বুজি বাজিও নাপায় দেখোন, মনৰ ভিতৰতে কয় নে নে কি নে? কিবা লাহে - লাহে কয় থাকে যে সেইকাৰণে বুজি নাপাওঁ। আৰু এই অভ্যাসটো লাহে - লাহে হেৰিও ধৰিছে, এই আমাৰ ৰমেশ যে।
অ' হ।
এই ৰমেছে ধৰিছে এইটো। অথনি যাওঁতে কিবা বল বলাই আছে দেখোন মুখৰ ভিতৰতে।
উম।
নাজানো আৰু কি হৈছে উহু সিহঁতেহে জানিব দুইটায়ে? এহ কিবা কাম চামেই কৰি আছে নে কি নে? আৰু বাকী? কালি যোৱাটো ফিক্স নে? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? শুনিছনে?